হেল্ল'।
অ'।
হেল্ল'।
হে, ল্ল'।
হেল্ল'।
অ' অ' হেল্ল', হেল্ল', কৈ আছো।
উম। দাদা শুনিছেনে নাই বিজনেছ এটা কৰিম বুলি ভাবিছো।
কিহৰ বিজনেছ।
গাহৰি বিজনেচ আপুনি কৰিব নেকি আপোনাক সুধিছিলো, হা?
কৰিম কৰিম।
কৰিবনে নাই।
কৰিম।
কৰিব ক'ত পুহিম বুলি ভাবিছে আপুনি এনেই।
পথাৰৰ মাজত খালী জেগাটা আছে।
আছে বাৰীৰ চুকতে পুহিম নেকি মোৰো আছে বাৰু জেগা এটা আপোনাৰ আছে নে নাই।
মোৰ বাৰু আছে।
আছে কোন কতে পুহিব কওকচোন আপুনি।
ঘৰৰ অকমান আগৰ য ঘৰৰ আগত এটা জেগা
জেগা আছে অ' জেগাত আছে বাৰু হয় কিন্তু এটা কথা কি জানে।
কি?
জানে নে নাই?
কি কথা বাৰু।
এই অৰুণাচলত লৈ যাব লাগিব গাহৰি অৰুণাচলত বহুত চেল হয় গাহৰিটো।
হয়।
গম পাই নে নাই অৰুণাচলত লৈ গ'লে বহুত খৰচা পৰিব বাৰু গাড়ী আপোনালোকৰ গাড়ী আছে নেকি?
আছে এখন।
সেইখনেতো লৈ যাম আপুনি কিমান মান তেলৰ মানে তেলৰ খৰচাটো আপুনি দিব নে আপুনিয়ে দি দিব।
হ'ব দিয়কচোন তেলৰ খৰচাটো মই দি দিম।
আপুনি দিব হ'ব বাৰু তাতে কোনো কথা নাই। গাহৰিটো যে নিম এটা গাহৰি কিমান বিক্ৰী কৰিলে আপোনাৰ মানে প্ৰফিটটো হব আপুনি কওকচোন।
পোন্ধৰ পোন্ধৰ বিশ মান।
পোন্ধৰ বিশ মান পোন্ধৰ বিশ মান বিক্ৰী কৰিম বাৰু গাহৰিটো অৰুণাচললৈ গিম কিন্তু অৰুণাচল গলে এটা ৰিক্স এটা আছে নহয় গম পাই নাই।
কি ৰিক্স?
ৰিক্সটো মানে পাহাৰ চাহাৰ যে সৰি পৰে।
হয় অ'।
তেতিয়াতো অলপ ঘটনা হৈ যাব পাৰে। এনেই যাওঁ কত আপোনাৰ মতে আপোনাৰ মতে কত যোৱা ভাল হব।
টিপ টিপি চিপি কিবা যাওঁ নেকি টিপি ভাল পো
টিপিত গাহৰি ল'ব জানো।
চেল হয়তো তাত।
চেল হয় নেকি ত যাওঁ বুলি ভাবিছো মই বাৰু অলপ টেনচন চেনচন লৈ একো নাই। বিজনেচটো যে কৰিম গাহৰি গাঁত খানদি কৰিব নে নে কেনেকে কৰিব?
গাঁত খান্দি তাত পকা কৰি
পকা কৰি, আপুনি কিমান মান পইচা মিলাব? মইতো বিশ হেজাৰ মান মিলাম, আপুনি?
বিছ ত্ৰিছ মান।
বিশ ত্ৰিশ মান কিন্তু ফিফটি, ফিফটি হ'ব কিন্তু আগতে কৈ দিছোঁ হা মানে পুৰা সমান, সমান।
হ'ব।
উম, গাহৰিটো মানে আকৌ এই পথাৰৰ মাজত যে জেগা এটা আছে সেইকনৰ কথা নেকি আপুনি যে কৈছে?
অ', তাতেই।
তাতেই পুহিব পাৰি কিন্তু মজা আছে জেগাটো।
উম, গাহৰি এনে কিমান মান আনিব?
মোৰ মতে, অ'
গাহৰি চাৰিটামান, আপোনাৰ মতে?
মোৰ মতে চাৰিটা পাঁচটামান আনিব লাগে।
চাৰিটা পাঁচটা মান?
উম।
হ'ব বাৰু। আনাত আনিম কিন্তু অলপ জেমেলা মানে কি গম পাইছে নে নাই!
কি?
গাড়ী খৰচা, তেলৰ খৰচা, গাড়ী মোৰ তাত নাই। আপোনাৰ তাত কেইখন মান আছে, ব'লেৰোখন লাগিছিল আপোনাৰ তাত আছে নেকি?
বুলেৰো এখন আছে।
তেলৰ খৰচাটো মই দিব নোৱাৰো মানে মোৰ ইমান পইচা নাই এতিয়া। আপুনি দিব পাৰিবনে?
যোৱা, যোৱাটো পাৰিম আহাটো?
আহাটো?
উম।
আহাটো মই নাজানো, কিন্তু অ', আহাটো মই মিলাই দিম দিয়ক, যেনে তেনে ধাৰৰ পৰা হ'লেও আপুনি এইটো মিলাব আৰু আপুনি যোৱাটো মিলাব ন!
অ'।
হ'ব এই গাহৰিটো পুহিম যে
উম।
পুখুৰী এটাও খান্দিব লাগিব, পুখুৰীতো ক'ত খানিম?
পুখুৰীটো তাৰ অকমান আগত খানিম।
আপুনি তাত আগত খান্দিব!
উম।
অ', মাটি আছেনে নাই আপুনি এইকণ?
মাটি এভেইলেবল।
মাটি এভেলেবেল, জে চি বি দি খানিব নে, কোৰে দি খানিব?
জে চি- জেচিপি দি খানিলে ভাল, উম।
পইচাটো মোৰ মানে ইমান নাই আৰু আপুনি মিলাইব আৰু হা।
উম।
মানে মিলালে ভাল হ'ব।
অ', সেইটো হয়, বাৰু হ'ব মই মিলাই দিম।
অ', আপুনি মিলোৱা হয়, ভাল আছিল, মোৰ মানে বেছি পইচা নাই এতিয়া বৰ্তমান।
অ', অ', গম পাইছোঁ।
বৰ্তমান বেছি পইচা নাই। আনিম ক'ৰপা গাহৰিটো সেইটো চাই আছোঁ, আনিম যে বিক্ৰী কৰিব যাম অৰুণাচলত!
উম, সেইটোতো ভাবিছোঁ খুব আম আনিম ক'ৰ পৰা সেইটো ভাবি আছোঁ।
মোৰ চিনাকী দোকান এখন আছে বাৰু।
মোৰ চিনাকি দোকান নাই।
আপোনাৰ নাই মোৰ আছে কিন্তু।
ক'ত?
এই এই কি বুলে বিহগুৰি চাইদত মানে দোকান এখন আছে এ সোমাই যাব লাগে অলপ। আপুনি জেগাখন চিনি পায় নে নাপায় বিহগুৰিখন চিনি পায়।
পাওঁ, জেগাখন চিনি পাওঁ বাৰু।
বিহগুৰি আমাৰ মানে নিজৰ মানুহ আছে তাত।
অ'।
নিজৰ মানুহে তাত মানে গাহৰি পুহে। তাত মানে সস্তাতে দিয়ে। এনে আঠ হেজাৰ মানত পাই যাব, সৰু গাহৰি।
এটাত।
অ' এটাত।
মাইকী আনিবনে মতা আনিব।
উম, দুটাই আনিম জনসংখ্যাটো তেতিয়া বাঢ়িব।
উম।
বিহগুৰি চাইদত যো, মাইকী মতাতো আনিব লাগিব নহয়।
উম।
এনেই ঝোমেলা হৈ যাব, এইটো বাদ দিয়ক আপুনি বিহগুৰি যে যাম বি মোৰ নিজৰ মানুহ আছে।
হয়।
বহুত নিজৰ মানুহ আছে মো মানে বহুত কমত দি দিয়ে গাহৰিটো মোৰ কথা ক'লে যে বহুত কমত দি দিয়ে।
উম।
সেইকাৰণে বিহু গুৰি পাই আনিম, আপোনাৰ কিবা জেগা আছে নেকি নলবাৰী চলবাৰী।
মোৰ ফেলে এনেই হেৰি ফেলে আছে, এ কি বুলি ঘোৰা মাৰি ফেলে।
ঘূৰা ফহি পেলাই আছে আপোনাৰ।
উম, ঘোৰা মাৰি ভিতৰলৈ। আৰ্মি কেমটো ফালে।
আৰ্মি কেম্পটোৰ ভিতৰত, সেইখনতে আছে আৰু যে আমি গাহৰিটো বিক্ৰী কৰিম তাৰ লগত আমি বিজনেছো কৰিম কি বিজনেছ জানে পপ।
মানে গাহৰিটো আমি কাটি পেলাই মাংস চাংস বনাই বিক্ৰী কৰিম। কোন কণে বিক্ৰী কৰিলে মানে টাউনৰ ভাল হ'ব মানে, একে মজাকে বিক্ৰী হয়।
এটা টাউনত এটা বজাৰ মান মানত।
টাউনত কোন কণে বিক্ৰী কৰিলে এছ টি চি নে নে এই গভমেণ্ট পইচাৰ ওচৰত, নে দৰং কলেজ।
দৰং কলেজৰ ওচৰত।
অ', দৰং কলেজ। সেইকণতে বিক্ৰী কৰিম, আৰু এজেগা আৰু এটা আপুনি কওঁকচোন।
আৰু এটা বজাৰ গড় মানে হ'লে ভাল আৰু।
বজাৰ গাওঁ মানে, আৰু এটা মানে মোৰ মতে যে শুনিছেনে নাই আপুনি কথাটো। এইটো গুৰত্বপূৰ্ণ কথা মানে আৰু এই অৰুণাচল মানে গাহৰিটো মানে খুব বিক্ৰী হয়।
উম।
তাতো দিব পাৰিলো হঁতে, তাত মানে মানুহ ৰখা মানুহে মান কোন যাব আপুনি কওঁকচোন আপোনাৰ চিনাকী মানুহ আছে নেকি এনে
তাৰ চিনাকি মানুহ নাই।
নাই
নাই।
চানেকি চিনাকি জেন লাগিছিল, গাহৰি লগ এখন মুৰ্গীও বিক্ৰী কৰো নেকি।
মুৰ্গীতকৈ ছাগলী বেছি লাভ।
ছাগলী বেছি লাভ, বিক্ৰী কৰিলে, বিক্ৰী কৰিলে যে আমি মাছ মাছটো মানে পুখুৰীটো মাটি মোৰ মানে ইমান নাই।
উম।
গাহৰিৰ লগত মানে মাছটোও বিক্ৰী কৰিব পাৰিলোহতে।
পাৰিলো হেতে চাংঘৰ দি পিনে চাংঘৰৰ ওপৰত গাহৰি। তলত পুুৰ তলত পুখুৰী দিম যোনবিলাক উ হাগিব হেৰিয়ে গাহৰিয়ে সেইবিলাক মাছে খাব পাৰিব।
অ' এইটোও হয় কিন্তু এইটোয়ে কৰো নেকি। আকৌ চাইড বেঞ্চ এ কি কৰো জান আৰু এটা বিজনেছ কৰিব পাৰো মুৰ্গী পুহি তাৰপিছত দানা দানা ক'ৰ পৰা আনিবনো মুৰ্গী পুহিলে?
এ ব হেৰিৰ পৰা বৰু কি বুলি কয় পৰা
পটীয়াছবিৰ ওচৰৰ পৰা আনিব আপোনাৰ চিনাকি দোকান আছে পটীয়াছবি
আছে বিজয় ভাণ্ডাৰ।
বিজয় ভাণ্ডাৰ তাত পায় নেকি।
তাত পায়।
পাই। ন এই গণেশৰ দোকান ওচৰত ন।
অ' গাহৰিৰ দানা মুৰ্গীৰ দানা গৰু দানা চব মাছৰ দানা।
গৰুটো মানে পুহিবলৈ কি যে মান আপুনি জানে নে নাই এই
উ ঘাঁহৰ প্ৰব্লেম।
গছ চছ কাটিবলৈ মানে এই মানে ঘাঁহৰ বহুত প্ৰব্লেম আপুনি জানে আপুনি আগতে গৰু পোহা মানুহ। আপুনি গৰু মানুহ আপুনি জানিবই মই মানে ভালকে নাজানো ইমান মানে। কাৰণ মই গৰুক পোহা নাই ন আগতে মই গাহৰি পুহিছো আৰু। আপুনি এনেই আগতে কি কি পঢ়িছে?
মই আগতে মাছ আৰু মুৰ্গী।
মাছ আৰু ম আৰু গৰুটো পুহিছে বুলি আপুনি মই শুনা কোৱা শুনিছো।
গৰু পুহিছিলো তাৰ পিছত বিক্ৰী কৰি দিলো।
বিক্ৰী কৰিম গৰু আপোনাৰ আছিলে কিমানজন মানে।
এনে আছিলে পাঁচজনী ছজনীমান।
স্বাস্থ্য কেনেকুৱা গৰুকেইজনীৰ
স্বাস্থ্য ভালেই আছিলে।
ভালে আছে জানো গৰু আকৌ আকু যে য'ত বিক্ৰী কৰিলে আমি তাপ পাহ আনোগৈ দিয়ক অকণ কমতে দিব। অ' তাপা আনিবলে। অ' চতিয়া চৰ বিকি কৰিছে নিকি
উম।
অ'। এই গাহৰিটোোৱ এতিয়া বাদ দিয়ক গৰুটো গাহৰিটো যে বনাম আপুনি বনাব জানে নে নাই গাহৰিটো?
দহৰি কাটিবলৈ?
মানে কাটিব আৰু বনাব জানেনে নাই? মই মানে বনাব জানো কাটিব নাজানো।
মই কাটিব জানো, বনাব নাজানো।
কাটিব নাজানে। আৰই মই বনাবা, মই বনাই দিম দিয়ক। হ'ব দিয়ক। এ, অলপ দেৰিকে কল কৰিম। ভাল লাগিলে। এই এই এই বিজনেচটো কৰাই ভাল আছিলে। আপোনাৰ মতে?
মোৰ মতে এইটোৱে ভাল।
অ' হ'ব দিয়ক বাই বাই হা, আকৌ পিছতকে ফোন কৰিম কেতিয়াবা। অ'।